হেল্ল'
অ হাই কি খবৰ
খবৰ ভালেই তোমাৰো ভালেই
হয় ময়ো ভালে কি কৰিছা
শুই আছোঁ ঘৰত আজি তোমাল কৈ ফালে বতৰ বতৰ কেনেকুৱা
যি বৰষুণো নহয় ৰ'দো নহয় তেনেকুৱা হৈ আছে আৰু কিন কিনে আৰু হল
উম
আমাৰ তাত কেনেকুৱা বতৰ ভাল লাগে
আৰু গৰমো নহয় ঠাণ্ডাও নহয় নাতিশীতোষ্ণ তেনেকুৱা
মোৰো মন চোন ভাল লাগে অলপ অলপ বৰষুণ দি থাকে অলপ অলপ ঠাণ্ডা ঠাণ্ডা বতাহ তেনেকুৱা ৱেডাৰ ভাল লাগে তেনেকুৱা ৱেডাৰত ফুৰিও ভাল লাগে এ ন
হয় বেছি গৰম দিলে ভাল নালাগে
হয়
আমাৰ ফালে আজিৰ বতৰটো বেয়া আজি মানে ৰ'দ দিয়া নাই কিন্তু গৰম বহুত দিছে বতাহ নাই যে বতাহ নাই যে পুৰা গৰম দি দিছে আজি
অ আমাৰ ফালেও চেম তেনেকুৱাই আছে ৰ'ত নাই কিন্তু গৰম চব
অ বহুত গৰম দি দিছে
সেইকাৰণে গছ গছনি বেছিকে ৰুব লাগে তেতিয়া আমি গৰমৰ পৰা ৰক্ষা পাব পাৰিম
আমাৰ ঘৰত কিন্তু বহুত গছ গছনি আছে
উম
আহিবা এদম ফুৰিবলৈ চাই যাব পাৰিবা আমাৰ ঘৰত আম গছ আছে আছে নাৰিকল গছ আছে তামোল গছ আছে তাৰপিছত মধুুৰম গছ আছে কঠাল গছ আছে মানে আমাৰ ঘৰত মানে ঘৰৰ যিখিনি ফল-মূল চব পোৱা যাব।
অ', চতালতো ভালেই, চতালতো ভালেই দিয়া।
এতিয়া তুমিটো কঁঠাল বহুত ভাল পোৱা হয় নে? কঠাল এটা
হয়, হয়। আৰু গছ -গছনি থাকিলে ফল- মূলু পাৰি ইফালে বতাহো থাকে, ঘৰত চা ও পৰি থাকে।
অ', আৰু অমিতা গছ আছে, অমিতা গছ, অমিতা পেটৰ কাৰণে কেনেকুৱা ভাল গম পোৱা নে?
হয়, হয় তাৰ কাৰণে বহুত ভাল। মই অমিতা খাই, মই অমিতা খাই ভাল পাওঁ।
স্কিনৰ কাৰণে ভাল, সেইটো কাৰণে তোমাৰ স্কিন টো জিলিকি থাকে।
হয়', মই- হয় মই বেছিকৈ নেদেখাও ঠিক আছে হ'ব।
হ'ব ঠিক আছে।
আহ', - হ', হলো